শুনিছ'?
মোৰ দৰে ভইচটো সৰু, সৰুকৈ আহি আছে।
হেল্ল' হেল্ল' এতিয়া শুনিছ'?
অ', অ', শুনিচো, শুনিচো অ', অ', অ'। কি কৰিছ'?
এনেই আছো, তই?
অ' আছো ৰ' এনেই আছো। পিছে আজিকালি মহিলাৰ সুৰক্ষাত টো বহুত শেষ হৈ গৈছে আৰু।
উম, হয় সেইটোয়ে, মইওতো সেইটোয়ে ক'ব ওলাইছিলো মানে মহিলা ক'ব গ'লে ওলাব গ'লে আমাৰ ওলাব কাৰণেও টেনচন লগা হৈছে এতিয়া।
উম, সেইটোৱে।
মানে কৰ'বাত ওলাই গ'লেও মহিলাৰ মানে সুৰক্ষাটো বিশেষকে এতিয়া বহুত নোহোৱাই হৈ গৈছে আজিকালিতো নিউজে চিউজে বহুত দেখাই পোৱা যায়।
সেইটোয়ে এতিয়া মহিলা ৰাতি হ'লে ওলাব নোৱাৰে। মানসিকভাৱে একদম কিবা এটা মানে কিবা এটা হ'লে মানে মানসিকভাৱে চাপ পৰি যায় সিহঁতৰ তাত। যৌন -নিৰ্যাতন হয় এইবিলাক হয় আৰু।
এ সেইটোয়ে মানে এতিয়া মহিলাৰ সুৰক্ষা মানে হৈছে মহি হিলাসকলে সকলো ধৰণৰ মানে হিং সা ধৰা নিৰ্যাতন এইবোৰ সকলো মানে একদম সুৰক্ষিত নহয় অসুৰক্ষিত বুলি ক'ব পাৰি। মানে এখন সমাজত যদি মহিলাই গৰাকী থাকিব লাগে, লুকাই চুৰ কৰি থকাৰ নিচিনে হয় কাৰণ কিছুমান টো কিছুমান জগাত এনেকুৱা হয় যে মহিলা সকলৰ শি ক্ষা বা কৰ্ম কৰ্মসংস্থান এইবোৰ ক্ষেত্ৰত বহুত খিনি বাধা পায়।
অ' সেইকাৰনে সকলোকে মানে শিক্ষাটো দিব লাগে। তেতিয়াহে মানে অলপ শিক্ষা অ' শি শিক্ষিত হয় মানে সেনেকে হয় আৰু ভাল হয় তেতিয়া।
এতিয়া আগত অ' আগতেই এতিয়া কোৱা গৈছিলে যে আগতেহে আছিলে, কিন্তু মই ভাবো এতিয়াও সেইটো বস্তুত কিছুমান জগাত আছে কাৰণ এতিয়াও বহুত হয়তো বিয়া পতাৰ পিছত বোৱাৰী বিলাকক কামৰ কাম কৰিব নিদ নিদিয়ে বা ঘৰতে-ঘৰতে অত্যাচাৰ কৰে।
অ' এতিয়া ক'ব গলেতো বৰ বৰ্তমান সমাজতটো অকল বোৱাৰী বুলি নহয়। তই ক'ৰবাত ওলাই গ'লে মানুহ বিলাকে যেনেকে চাই মানে সেই হিচাপত ক'ব গ'লে কিছুমানেতো কয় যে আজিকালি মানুহ বিলাকে সাজ -পোছাক ভালকে নকৰে, কিন্তু মোৰ মতেদি যদি মেখে খেলা -চাদৰ পিন্ধা যায়, তেতিয়াহ'লেটো মানুহ বিলাকে ঘুৰি বেয়াকেই চায়।
অ' সেইটোৱেই, মেখেলা- চাদৰতে চাই আৰু বাকী পিন্ধিলে সেইটো বেলেগে আৰু দে চোন।
সেইটোৱেই মানে এতিয়া ক'ৰবাত যাব লাগিলে, উহু। আৰু বিশেষকে মোৰ মতেদিটো মহিলা
উপায়টো কেনেকে আনিব পাৰি আৰু মানে উপায়টো কিবা
অ' মহিলা পৰাই মানে আচলতে মোৰ মতেদি মহিলাসকলক এটা সন্মানৰ প্ৰয়োজন। যাতে সকলো ম পুৰুষে সকলো পুৰুষে যাতে মহিলাক সন্মান কৰে কাৰণ, বিশেষকে মহিলাসকল এটা দেৱীৰ নিচিনাই হয়, আগত
অ' সন্মান কৰিলেহে মানে সুৰক্ষিত থাকে ন।
উম, সেইটোৱে এটা দেৱী হিচাপত থাক কি ঘৰৰ লক্ষ্মী বুলি লক্ষিমী বুলি ভাবি যাতে মহিলাগৰাকী বা ছোৱালী গৰা কীক সন্মান কৰে, যদি মহিলাগৰাকীয়ে বিচৰা মতে শিক্ষা কৰ্ম সংস্থান আদি সকলো যাতে আৰু মানসিক বিকাশ এইবোৰ যাতে কৰিবলৈ আগবাঢ়ি যোৱাত সহায় কৰে, তেতিয়াহে আচলমতে এই সমাজ খনত মহিলা সুৰক্ষিত বুলি ক'ব পৰা যাব।
অ এতিয়া মানে এনেকুৱা হৈছে কিছুমান লৰাৰ ঘৰতো ছোৱালী থাকে সিহঁতে নিজৰ ছোৱালীজনীক পুৰা একদম মানে ভালকে ৰাখে বা সেনেকুৱা কৰে। কিন্তু বেলেগ যদি সিহঁতে বাহিৰত যায়। ত' বেলেগ এজনী ছোৱালী মানে যদি মানে কিবা অলপ, অলপ মানে থাকে ন আজিকালি অলপ বাহিৰৰ দেশৰো কাপোৰবোৰ আহি আছে। সেনেকুৱা কাপোৰো পিন্ধে তো সেইবিলাক সিহঁতক মানে ভালকৈ নাচায় মানে সিহঁতে। বেয়া অ সেইটো মানে সন্মান কৰিব লাগে সেইকাৰণে ন
সেইটোয়ে। আচলমতে নিজৰ ঘৰৰ ঘৰৰ নিজৰ মা দেউতা মা বা নিজৰ ঘৈণীজনীক বা নিজৰ ভনীয়েকজনীক, বায়েকজনীক যদি সন্মান কৰি কৰিব জানে তেতিয়াহলে বাহিৰা মহিলা বা ভনীয়েক বিলাকক কিয় সন্মান কৰিব নাজানে কাৰণ তেখেত সকলেতো কাৰোবাৰ হয়তো ছোৱালী কাৰোবাৰ মাক, কাৰোবাৰ বোৱাৰীয়েক, কাৰোবাৰ ভনীয়েক হ'ব পাৰে সেইটো কথা ক কিয় নাভাবে নাজানিম
অ আৰু মানে চৰকাৰে অলপ আইনটো মানে কঠোৰ কৰিব লাগে তেতিয়া মানে ভাল আৰু আইন মানে চলিব তেতিয়া। ল'ৰাবোৰে বা এই বয়সীয়াল মতাসকলে
সেইটোৱে, আচলতে এটা মানে মহিলাসকলৰ মাজত অ আচলতে ক'ব গ'লে সুৰক্ষা সেই হিচাপতটো কতো নাপায় কিন্তু তথাপি যদি চেষ্টা কৰা যায় এতিয়াও পৰিৱৰ্তন হোৱাৰ মানে চান্সটো আছে
উম উম এতিয়া মানে অসমতটো অলপ কমেই বস্তুতটো। কিন্তু বাহিৰত বাহিৰৰ যিবোৰ দেলহি দেলহি আছে, ৰাজস্থান আছে সেইবিলাকতো মানে ছোৱালী ছোৱালী বুলিয়ে নাভাবে মানে কিবা দেৱী চেৱী এইবোৰ নাভাবেই সিহঁতে অকল সিহঁতৰ এটাই মানে থাকে কি যৌন নিৰ্যাতন কৰিব লাগে। সেইটোয়ে থাকে সিহঁত
সেইটোৱে আচলমতে যদি ক'ব পাৰে, যদি মোৰ মতে দেই। যদি আমি ভগৱান, ভগৱানৰ যেনেকে দূৰ্গা মা যেনে সৰস্বতী মা আহ লক্ষী মা ইহঁত সকলো যদি আমি পূজা কৰো, তেখেত সকলোতো এগৰাকী মহিলা আছিলে তেখেতসকললেতো এজনী ছোৱালী আছিলে ত' তেখেতসকলক পূজা কৰি কি লাভ যদি সন্মুখত থকা মহিলাগৰাকী বা ছোৱালী গৰাকীক যদি সন্মান কৰিব নোৱাৰ নাজানে।
উম।
যেনেকে ই সিদিনাই আমাৰ অসমতে কামাখ্যা মন্দিৰত মানুহ বিলাকে পূজা কৰিব গৈছে তাতে মানুহ বিলাকে এজনী মহিলাক ওপৰেদি আহোতে যেনেকে বটল দলিয়াইছে! ত' তেনেকুৱা আচলতে কৰিব নালাগে।
সেইটোৱে ৰেছপেক্টো কৰিব লাগে আৰু মানে
উম সেইটোৱে আচলতে অকল মহিলাাসকলে যে নিজৰ কথা ভাবি নিজক সুৰক্ষা কৰিব লাগে আচল সটো কথা নহয় এইটো আচলতে সমগ্ৰ সমাজ সমাজৰ দায়িত্ব এটা হয় যাতে কোনো মহিলা আপোনাৰ মহিলাই যাতে ভয় ভ ভয় মানে ভয়মুক্ত হয় বা যাতে সুৰক্ষা ভাৱে এই গোটেই জীৱনটো মানে ভালকে কটাব পাৰে আচলতে সেইটো আচলতে এখন সমাজৰহে দায়িত্ব কাৰণ এগৰাকী মহিলাই অকলে কেতিয়াও নিজক সুৰক্ষা দিব ন নোৱাৰে।
সেইটোৱে আৰু মানে এইবিলাক যৌন নিৰ্যাতন হলে মানে মহিলাগৰাকীয়ে আজিকালি মানে লাজ কৰে আৰক্ষীৰ ওচৰত আহ চাপিবলৈ। সেইটো লাজ কৰিব নালাগে যাব লাগে আৰক্ষীৰ ওপৰত ক'ব লাগে। তেতিয়াহে মানে সমাধান হয়।
মানে লাজ কৰে মানে আচল মতে কথাটো হ'ল কিছুমান ঘৰত যে কয় যে এইটো যদি কৰা যায় আমাৰ সমাজখনত মানে যদি পুলিচ বা এনেকে অ কথাটো ওলোৱা যায় কিছুমান ঘৰৰ মানুহে এনেকে কয় যে আমাৰ এইটো কথা যদি বাহিৰত ওলাই। আমাৰ গোটেই ঘৰখনৰ মানে সন্মানতটো শেষ হ'ব তাত মনে মনে থকাই ভাল আচলতে মোৰ কথা হল যদি সন্মান ৰাখিব মন সেইটো কথা উলিয়াব লাগে কাৰণ মহিলা গৰাকী মনে নিজৰ যদি ঘৰৰ মহিলা গৰাকীক মানে চাপৰ্ট নকৰি কাৰণে তেনেকে দবাই ৰাখিবলে কয় মহিলাাগৰাকীয়ে এটা দুখ পায় আৰু নিজৰ মান মানসিকভাৱে প্ৰেছাৰ পৰি মহিলৰাক বহুত অকল অনুভৱ কৰে।
আৰু মানে আজিকালি কিছুমান এনেকুৱা থাকে ন গাও অঞ্চলৰ বহুত ভিতৰুৱা গাও অঞ্চলৰ য ম মহিলা অকল মানে শিক্ষিত নহয় সেইটো কাৰণে বহুত মানে ভৱিষ্যতলৈ এইবোৰ প্ৰব্লেম আহি যায় আৰু। সেইকাৰণে মানে শ এটা মানে ভাল শিক্ষাদান দিব লাগে আৰু মানে চৰ কৰে তেতিয়া মানে ভাল আৰু মানে চব জাগা মানে সমান হ'ব। লাগে আৰু
উম, আচলতে এতিয়াও বহুত জাগাত এনেকুৱা আছে বহুত ভিতৰুৰ জোগাত এতিয়াও আছে য'ত অ, মানে ছোৱালী বিলাক জন্মতে মাৰি পেলাব খোজে।
অ, আৰু বেছি ছোৱালী হলে মাৰি দিয়ে সেনেকুৱা
সেইটোয়ে আচলতে মানে ঘৰত আচলতে ল'ৰাহে প্ৰয়োজন বুলি বহুত জোগাত এতিয়াও আছে অ, কিন্তু আচলতে সেইটো নহয়। যদি এজনী ছোৱালী জন্মই নহয় তেতিয়াহলে বংশ বৃদ্ধি কেনেকে হব।
সেইটোয়ে আৰু ছোৱালী কিছুমান জোগাত উৰণি থাকে। কি থবলৈ দিয়ে উৰণি ওলাব নিদিয়ে চুলি ঢাকি ৰাখিব দিয়ে চুলি সদায় বান্ধি ৰাখিব। দিয়ে খুলিব নিদিয়ে মেলি দিব নিদিয়ে। দিয়ে সেনেকুৱা থাকে অ সেইবিলাক মানে সেইবিলাক জোগাত মানে ভাল শ মানে সেইটো কাৰণে এনেকুৱা মানে
উম, সেইটোৱে আচলতে মোৰ মতে দি ছোৱালী এজনীওতো মানুহে হয় যেনেকে মতা মানুহ এজন মানুহে হয়। তেখেতৰ নিজৰ ইচ্ছা থাকে তেনেকে ছোৱালী এজনীৰো বা মহিলা এগৰাকীৰো নিজৰ ইচ্ছা থাকে নিজৰ মন থাকে। কাম বিলাক কৰিব কাৰণে নিজৰ শিক্ষাৰে আগবাঢ়ি এটা ভাল সংস্থা লব। কাৰণে চবৰে মন থাকে যাতে এখন ভাল ঘৰত গৈ এটা ভাল জীৱন যাপন কৰিব পাৰে। কিন্তু তাতেও যদি ঘৰৰ মানুহে বাধা দিয়ে তো সেইটো আচল মতে ভুল ধাৰণা মানুহৰ কাৰণ ছোৱালীয়ে আজিকালি ক'ব গ'লে ল'ৰাতকে বেছি ছোৱালীয়ে কৰিব পাৰে।
উম - উম ছোৱালীবোৰো আজিকালি মানে কম নহয়। লৰাবোৰে মানে হিংসা কৰে সেইকাৰণে এই বস্তুতটো মানে দবাই ৰাখি থই। থ মানে বস্তুটো।
সেইটোৱ আৰু কি কেতিয়াবা আচলতে ক'ব গ'লে আহ বৰ্তমান সমাজতো মহিলা কতোৱে সুৰক্ষা নহয় বাছ গাড়ী যিকোনো গাড়ীটো বা কৰবাত
বাছ এখনত বহিলেই বহিলেই যিটো দুটা চিট সেই দু এটা লৰা বহিলে তেতিয়াই কি মানে সিহ মানে ল'ব বিচাৰে
সেইটোয়ে আচলতে আৰু অকল বাছ বুলিয়ে নহয় এতিয়া যেনেকে বিহু হওক পূজা হওক যদি ভিৰ হয় লৰা বিলাক কেনেকুৱা চানস বিচাৰে কৰ পৰা হাত আহি কাৰণে ছোৱালী জনী গাত হাত দিয়ে ঠিকনা নাই।
উম উম দে তে হ'ব দে
দে ঠিক আছে দে পিছত কথা পাতিম।